অ,
অ শুনিছো। হ শুনিছোঁ। দিছো কোৱা ভালেই ভালেই তোমাৰ ভালনে
মানে কি যে
অ কোৱা কোৱা কোৱা কোৱা
মানে আমি আমি দূৰ হিচাপে তাৰে আজি মই ভাবিলো যে বন্ধুত্ব ৰূপোৱাতে আমি কথা পাতো
অ ঠিকে কৈছা ।এইটো খুব ভাল বিষয় তোমাৰ বন্ধুত্ব যিহেতু মানুহৰ জীৱনৰ, এক অমূল্য সম্পদ, বুলি জনা যায়। তাৰো এজন ভাল বন্ধু জীৱনৰু সুখ দুখৰ চাকি হৈ দিয়াচোন।
বন্ধুসকলে আমাৰ আটাইতকৈ ওচৰৰ মানুহ হয়। কাৰণ পৰিয়ালৰ মানুহক হয়তো কেতিয়াবা আমি নাপাবও পাৰো কিন্তু পৰিয়ালৰ মানুহৰ পিছত সদায় আমি এজন বন্ধুকে প্ৰকৃত বন্ধু এজনক আমি সদায়। কাখত পাঁও
হয় দিয়া ঠিকে কৈছা। তুমি এজন সত্যকাৰ বন্ধু সদায় বিপদৰ সময়ত সহায় আৰু সঠিক পথ দেখুৱাই আৰু তাৰোপৰি তোমাৰ আমি। সকলো কথা পৰিয়ালৰ মানুহক হয়তো কব নোৱাৰিব পাৰো কিন্তু আমি এজন বন্ধু এজন ভাল বন্ধুক আমি সকলো কথাই আমি তেওঁলোকক খুলি কব পাৰো ত তেওঁলোকে আৰু সেইবোৰ বস্তু সেইবোৰ যি কথাৰ তেওঁলোকে সমাধানো দিব পাৰে।
হয় হয় একেবাৰে ঠিক কৈছা তুমি তুমি কি ভাবা বন্ধুত্ব কিয় ইমান গুৰুত্ব গুৰুত্বপূৰ্ণ তুমি কি ভাবা
অ মই ভাবো কাৰণ বন্ধুৱে আমাৰ মনৰ কথাবোৰ বুজে ত'- আমি যি কথা সকলোকে মই যিহেতু ক'লোয়ে আমি যি কথাও সক সকলোকে ক'ব নোৱাৰো সেই কথাবোৰ তোমাৰ বন্ধু ক আমি সহজে ক'ব পাৰো হয় যিটো আমি অ নিজৰ ঘৰৰ পৰিয়ালক আমি ইমান ভালকে হয়তো কিছুমান কথা কব নোৱাৰিও বাৰু কিন্তু সেইটো কথা আমি বন্ধুক যদি কওঁ আমি ভাঙি পাতি কব পাৰো একদম ভালদৰে নিজৰ মানুহৰ দৰে ক'ব পাৰো
হয় হয় তুমি একেবাৰেই ঠিকে কৈছা যে বন্ধুৰ সৈতে সময় কটালে মনটোও ভাল লাগে আমি যিখিনি কথা আন কাৰোবাক কব নোৱাৰো সেই সেইখিনি কথা আমি এজন সত্য যকাৰ বন্ধু বা এ আমাৰ একদম আপোন বন্ধু জনৰ আগত কব পাৰো কেতিয়াবা মনতটো আমাৰ ভালো লাগে বেয়াও লাগে সেইখিনিখ দুখৰ কথাখিনি আমি আলোচনা কৰিব পাৰো হয়নে
হয় হয় নিশ্চয় তোমাৰ বন্ধু থাকিলে জীৱন অধিক আনন্দময় আৰু ৰঙীন হৈ উঠে দিয়াচোন আৰু তোমাৰ স্কুল জীৱনত স্কুল জীৱনতো তোমাৰ বন্ধুত্ব গুৰুত্ব
উম হয় হয় ঠিকে কৈছা কাৰণ একেলগে পঢ়া খেল ধেমালি কৰা ভ্ৰমন কৰা আদি অভিজ্ঞতাই বন্ধুতোক অধিক মজবুত কৰে যেতিয়া আমি স্কুল জীৱনত যেতিয়া আমি আমাৰ সৰু কালৰ বন্ধু সকলক এতিয়াও লগ পাওঁ আমাৰ সেই স্মৃতিবোৰ মন চন কৰি বহুত ভাল লাগে কাৰণ সেই একেলগে পঢ়া শ্ৰেণী কোঠাত পঢ়া একেলগে খেল ধেমালি কৰা একেলগে কৰবালৈ শিক্ষামূলক ভ্ৰমণ কৰা ইত্যয়াদি এই বস্তুবোৰ আহ কথাখিনি যেতিয়া আমি ভাবো তেতিয়া ক যে সঁচাকে বন্ধু এজনৰ গুৰুত্ব গুৰুত্ব কিমান বেছি কাৰণ এনেকুৱা এটা জীৱন যাত্ৰাত যেতিয়া আমি এজন প্ৰকৃত বন্ধু পাওঁ তেতিয়া সেই বন্ধুজনে আমাক শিকিব লগা বহুত কথাাই শিকায় আৰু আমিও বহুতখিনি কথা তেওঁলোকক শিকাব পাৰো এনেকুৱা গতিকে এই অভিজ্ঞতাটো খুবেই সু সুন্দৰ মোৰ মতে
হয় দিয়া তোমাৰ স্কুলৰ এ জীৱনৰ স্কুল জীৱনত পোৱা বন্ধুত্ববোৰ সঁচাকে তেনেকে পাহৰিব নোৱাৰি দিয়াচোন এতিয়া তেওঁ মোৰ তোমাৰ যেনেকে তুমি আছা তেনেকে আমাৰ লগৰবোৰ তেনেকে এতিয়াও মোৰ কিছু বন্ধু আছে যিসকল মই স্কুল জীৱনতো লগ পাইছিলো তো তেওঁলোকে মানে এতিয়াও তেওঁ অ অ হয় টেলিফোনত কথা পাতে বাৰ্তা বাৰ্তাবোৰ বাৰ্তাবোৰ লয় আৰু তেওঁলোকৰো মই বাৰ বাৰ্তা বোৰ লওঁ অ ভাগ বছৰ আগত তেওঁলোকে মানে কি কৰি আছে খবৰ বতৰা লৈ থাকোঁ তো মানে আমি জীৱনৰ যিবোৰ কোনো বস্তু মানে তেওঁলোকক মানে নিশ্চিন্ত ভাৱে আমি কথাবোৰ মানে তেওঁলোকক আহ জনাব পাৰো মানে
হয় হয় তুমি ঠিকেই কৈছা আৰু মোৰ এটা কথা মনত আছে এবাৰ মই বহুত অসুস্থ হৈ পৰিছিলো মানে তেতিয়া মোৰ বন্ধুসকলে বহু যথেষ্ট খিনি সহায় কৰিছিল মই এনেকে সুস্থ হঠাৎ মই মানে কলেজত তোমাৰ মূৰ ঘুৰাই কিনে পৰি গলো এনেকুৱা মই উশান নোপোৱা হৈ গলো তেতিয়া মোৰ পৰিয়ালৰ মানুহখিনি বা বেলেগ শিক্ষক শিক্ষয়িত্ৰী অহাৰ লগতে মোৰ বন্ধুসকলে যিখিনিক মে সহায় কৰিলে তেওঁলোকে মোক লগালগ এম্বুলেন্ঞ্চ মাতি আনি কিনে মোক হস্পিতেললৈ লৈ গল হস্পিতেল মোৰ চিকিৎসা কৰিলে তাৰ পিছতহে মোৰ পৰিয়াল বৰ্গ আহি পালে বা ডাঙৰ মানুহখিনি আহি পালে কিন্তু সেই কেইজন বন্ধু যদি সিদিনাখন নাথাকিলে হয় হয়তো মই আজি চাগে নাথাকিলেও হয় যদি মই কব কব যাওঁ সেইকাৰণে ভাবো যে বন্ধুতটো মোৰ জীৱনত বন্ধু খিনিয়ে মোৰ জীৱনতো মানে বহুত ডাঙৰ এটা ভূমিকা পালন কৰে তুমি কি কোৱা।
ঠিকে কৈছা ঠিকে কৈা তুমি যিখিনি কথা। কলা সেইখিনিৰ পৰা টো গম পোৱা গ'ল যে সেই য়ে প্ৰকৃত বিন্ধ বন্ধুত্বৰ পৰিচয়। তোমাৰ প্ৰয়োজনৰ সময়ত যিজন কাষত। থাকে সিজনেই হৈছে প্ৰকৃত বন্ধু এতিয়া তুমি চাবা। তুমি চাবা যে কিছুমান মানুহ আছে তোমাৰ এনে হলে তোমাৰ কাষত থাকিব তোমাৰ কাষত সদায়। থাকিব কিন্তু তোমাৰ যদি কিবা বিপদ হয় তেওঁলোকে তেওঁলোকে পিছকাতে তেওঁলোকে হয়তো দু তেওঁলোকে তেওঁলোকে দুলা দূৰলৈ গুচি যায়। তেওঁলোকে মানে ভাবেই যে সহায় কৰিব লাগিব গতিকে তেওঁলোকে দূৰত গুচি যায় কিন্তু সেইখিনি সময়ত যোন মানুহ তোমাৰ। কাষত থাকে যোনে তোমাক সহায় কৰে তোমাৰ বিপদৰ পৰা তোমাক ওলাই আনাত সহায় কৰে সেইখিনি সেই সেই কিছুমান হ'ল প্ৰকৃত বন্ধু।
হয় হয় ঠিকেই কৈছা। কাৰণ আজিকালি বহুতে স্বাৰ্থৰ কাৰণেহে বন্ধুত্ব কৰে।
হয় হয় তুমি সি ইয়াক। কিন্তু বহু দুখজনক কথা দেই স্বাৰ্থ ভিত্তিক সম্পৰ্ক বেছিদিন নাথাকে দিয়াচোন।
নাথাকে হয় হয় কাৰণ এজন বন্ধুৰ আহ এজন বন্ধুৱে যেতিয়া স্বাৰ্থ কৰিব ধৰা তুমি তুমি ধৰা ধৰি লবা তুমি স্কুলতে পঢ়ি আছা স্কুলত পঢ়ি থাকোতে তুমি তোমাৰ কাম খিনি তুমি। ফুৰি দিয়া কিবা। যিখিনি কাম যে তুমি কৰি নিয়া আৰু সেই বন্ধু যদি তোমাৰ পৰা সহায় পায় সেইখিনি কাম কৰাৰ কাৰণে গতিকে সেই বন্ধু তোমাৰ অকল সেইখিনি সহায় কাৰ তোমাৰ লগত থাকে সেই স্বাৰ্থতো কেতিয়াও মানে বেছি দিন নাথাকে সেই বন্ধুতও বেছি দিন নাথাকে মোৰ মতে তে
হয় এতিয়া আৰু তোমাৰ এ এজন ভাল বন্ধুৰ তোমাৰ এনেই কি কি গুণ থাকে তোমাৰ যেনে সততা থাকে বিশ্বাসযোগ্য থাকে তোমাৰ সহানুভূতি ধৈৰ্য্য আৰু এইবিলাক সহায় কৰা মানসিক মানসিকতা থাকে দিয়াচোন। ত' এইবোৰ গুণ থাকিলে মানে এজন তোমাৰ ভাল বন্ধুৰ চিন পোৱা যায় আৰু আৰু মই ভাবো তাতে অ আৰু মই ভাবো। তোমাৰ বন্ধুত্ব মূল হৈছে বিশ্বাসতেই
হয় হয় এক দম ঠিক কৈছা বিশ্বাস কথাই। থাকিলে বন্ধুত্ব শক্তিশালী নহয় কাৰণ বিশ্বাস যেতিয়া থাকিব ইজনে আনজনৰ ওপৰত যেতিয়া বিশ্বাস কৰিব পৰা যাব তেতিয়াহে সেই বন্ধুত্বটো বেছি দিন থাকিব বেছি শক্তিশালী হব যদি তুমি তোমাৰ বন্ বিশ্বাসে নকৰা তুমি তোমাৰ মনৰ দুখ দুখৰ কথাটো কেনেকে কবা সিহঁতক গতিকে বিশ্বাসো থাকিবই লাগিব। কেতিয়াবা বন্ধু বান্ধৱীৰ মাজত। ভুল বুজ বুজি হয় দিয়া চোন কিন্তু কথা। কৰাৰ মাজতে তাৰ জৰিয়তে সেই গুল বুজাবুজি খিনি আঁতৰ কৰিব পাৰি।
হয় দিয়া আৰু তোমাৰ ৰা পাও বিমানসমূহ আমি অধিক দিন। ধৰি ৰাখিব নালাগে দিয়াচোন।
নানাগে হয় হয়।
আৰু ক্ষা আৰু বুজাবুজিৰ মনোভাৱ থাকিলে তোমাৰ বন্ধুত
উম হয় হয় ঠিকে কৈছা। আজিকালি যি সামাজিক মাধ্য়মৰ যি যুগ এই নতুন যুগত বন্ধু বনোৱা বহুত সহজ তুমি ফেচবুকে হওক বা ইনষ্টাগ্ৰামে হওক যিমান সামাজিক আমাৰ মাধ্য়ম আছে তাতে এজনো নতুন মানুহ লগ পোৱা নতুন বন্ধু বনোৱাটো অতি সহজ কিন্তু অনলাইন বন্ধুত্বত সতৰ্ক হোৱাাতটোও জৰুৰী। কাৰণ অনলাইন হয় সেই বন্ধুত্বতো মুখামুখি নহয় তুমি সেই মানুহজনক দেখা নোকোৱা গতিকে সেই মানুহজন বা কিমান বিশ্বাসী তুমিতো গম নপোৱা। বন্ধুত্বত এনেকুৱা এটা বিশ্বাস থাকিব লাগে যে আমি লগোও খাইছো ত এইটো নহয় যে সকলো অনলাইন বন্ধুতে কোনোবাক মানে বিশ্বাসঘাতকতা কৰিব সকলো নহয় কিন্তু আজিিকালিৰ যুগতো কিিমান দাদাহ কনেকুৱা কি চ লি আছে?
হয় দিয়া সকলোকে সহজে বিশ্বাস কৰা উচিত নহয় কাৰণ মোৰো এজন এনেকে অনলাইন বন্ধুক অনলাইন বন্ধু আছিলে ত' তেওঁ ভা ভাল বন্ধুে আছিলে মোৰ লগত তেওঁওবাৰে এনেকে মোৰ দাৰা পাঁচশ টকা এটা আদায় কৰি পেলাই তেওঁ। মানে পিছত দিম বুলি ক তেওঁ মানে নিদিলে ত মানে ব সেইটোৱে কথা হল যে সকলোকে বিশ্বাস অ অনলাইন বন্ধুক সকলোকে কিন্তু বিশ্বাস কৰিব নোৱাৰি। আমি এই বিষয়ত সতৰ্ক হোৱাটো অলপ খুবেই দৰকাৰী কাৰণ মোৰ বন্ধুজনে পইচাটো পোৱাৰ পিছত তেওঁক ঘূৰাই দিয়া সময়ত তেওঁক আহ মোক হয়তো ব্লক কৰি পেলাই তেওঁ তেওঁ কৰবাত গুচি গ তেওঁ তেওঁ মোক ব্লক কৰি পেলাই তো গা হৈ গ'ল তো মানে বস্তুটো সেইটোৱে ত হয়
ঠিকেই কৈছা তুমি মানে ভাল বুল বন্ধু সেইজন যিজনে আমাৰ মংগল বিচাৰে আৰু বেয়া কামৰ পৰা আমাক আঁতৰাই ৰাখে যে এই কামটো বেয়াদেই তই নকৰিবি এইটো কাম সেইটো কাম সেইটো ৰাস্তে যোৱাটো ঠিক নহয় । গতিকে সেইখিনি কাৰ যিজন বন্ধুৱে আমাৰ ভাল চিন্তা কৰিব সেইজনে হৈছে আমাৰ প্ৰকৃত বন্ধু আৰু হতাশাৰ সময়ত বন্ধু থাকে নতুন শক্তি যোগাই ধৰিবা তুমি কিবা এটা কাম কৰিব গৈছা কামটোত তুমি এবাৰ পৰাস্ত হৈছা কামটো তুমি এবাৰ হাৰি গৈছা, পৰানাই এবাৰত তুমি জয় হব পাৰা নাই সেই তাইমত যদি তোমাৰ মন উৎসাহ দিয়ে বেলেগ বেলেগ ধৰণৰে এটা উৎসাহ হয় আৰু তেতিয়া আমি সেই কামটো অতি সহজতে কৰিব পাৰো‌ ।
হয় দিয়া বন্ধু এজনে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰাতো বহুতো সহায় কৰে । আৰু তোমাৰ হতাশাৰ সময়তো বন্ধু দূৰ উৎসাহে কিন্তু এক নতুন শক্তি যোগায় কিন্তু
চ বন এইবোৰ বহুত উদাহৰণ পোৱা যায় বহুত মহান ব্যক্তি সফলতা আৰু তেওঁলোকৰ বিশ্বাস বন্ধুসকলৰ অৱদান অৱদান আছিল বিশ্বাসী বন্ধুসকলে তেওঁলোকক কি কি অৱদান কৰিছিল সেইখিনি আমি ইতিহাসৰ ইতিহাসতো পঢ়িব পাৰো।
আচ্ছা এনে বাৰু তুমি তোমাৰ বন্ধুসকলৰ সৈতে- কেনেকৈ সম্পৰ্ক বোৰ ভালে ৰাখা?
মইতো মই নিয়মিত যোগাযোগ কৰি ৰাখো তেওঁলোক কথা মই মনোযোগে শুনো আৰু যিমান পাৰো সহায় কৰো যাতে তেওঁলোকেও মোৰ পৰা সহায় পাওক আৰু মোৰো যদি কিবা অসুবিধা হয় মইও যাতে তেওঁলোকৰ পৰা সহায় পাওঁ আমি সদায় ফোনত কথা পাতো, বা সদায় মেছেজত হলেও কথা পাতো কিন্তু আমি আমাৰ মাজত যোগাযোগ খিনি ৰাখো ।
ঠিকে কৈছা দেই তোমাৰ এই অভ্যাসটো কিন্তু খুব ভাল কিন্তু মোৰ শুনি ভাল লাগিলে‌ । কাৰণ তোমাৰ যোনটো অভ্যাস এই ইয়াৰ ফলত কিন্তু সম্পৰ্কবোৰ অধিক গভীৰ হয় ।
হয় হয় ধন্যবাদ মই বিশ্বাস কৰো যে বন্ধুত্ব ৰক্ষা কৰিবলৈ দুদৰ্ক্ষৰ প্ৰচেষ্টা প্ৰয়োজন বন্ধু এজনে আমাৰ ভুল বোৰো দেখুৱাই দিব লাগে আৰু আমাৰ ভাল বোৰো দেখুৱাই দিব লাগে ।
একদম এক্দম তোমাৰ যিজনে কেৱল, প্ৰশংসা কৰে তেওঁ সদায় প্ৰকৃত বন্ধু হ'বই নোৱাৰে সঁচাকৈ প্ৰকৃত বন্ধু সেইজন যিজনে সত্য কথা কবলৈ ভয় নকৰে।
নকৰে ঠিকেই কৈছে । তেওঁ আমাক উন্নতিৰ পথত আগুৱাই নিয়াত সহায় কৰে । অ' - বন্ধুত্বৰ সম্পৰ্ক এ তুমি বন্ধুত্বৰ সম্পৰ্ক টিকাই ৰাখিবলৈ কি কি কৰিব লাগে?
অ' মই ভাবো সততা বজাই ৰাখিব লাগে তাৰোপৰিও তোমাৰ যিবোৰ আমাৰ বিশ্বাস থাকে সেই বিশ্বাসবোৰ ভংগ কৰিব নালাগে। একে তোমাৰ ওপৰক কক সন্মান কৰিব ল - আ - লগে লগে আৰু তোমাৰ সদায় সহায়ৰ হাত আগবঢ়াব লাগে আৰু তোম যোগাযোগ ৰাখিব লাগে সেই বিশ্বাস ঘটা কটা কৰিব নালাগে আৰু তেতিয়া মানে আমাৰ বন্ ন্ধুত্বৰ সম্পৰ্কতো মানে অটুট ৰখাত সহায় কৰে। এইবোৰ নিয়ম মানি চলিলে তোমাৰ বন্ধত্বত দীঘলীয়া আৰু ফূৰ্তিহে হ'ব দিয়াচোন।
হয় নিশ্চয় তুমি ঠিকে কৈছা প্ৰকৃত বন্ধু জীৱনৰ আটাইতকৈ মূল্যবান ধন এই হব লাগে আমাৰ জীৱনৰ মূল মন্ত্ৰ।
হয় হয় তাকে।
উম। মইও আনন্দি ত বন্ধুক - বন্ধুত্ব সচেতনে ৰক্ষা কৰাত আমাৰ সকলোৰে দায়িত্ব। গতিকে আজি বন্ধুত্বৰওপৰত পৰা কথা পাত তি কিনে খুবেই ভাল লাগ
তাকে খুব ভাল কথা কলা, মই আজি এই আলোচনাৰ পৰা মও প্ৰকৃত বন্ধুত্বৰ মূল্য অধিক ভালদৰে বুজিলুং আৰু।